নমস্কাৰ। আপুনি কিবা শুনি আছো শুনি আছো আপুনি কিবা কৰি আছিল নেকি?
নাই একো কৰা নাই এনেই আছিলো বৰ্তমান।
অহ আ, এনে আছে যদি আজি এটা বিষয়ৰ ওপৰত কথা পাতিব খুজিছিলো।
হয়।
বিষয়টো বিহু
অহ, ভালেই বিহুৰ বিষয়টো বাছি লৈছে আপুনি আমাৰ ৰোমৰ বাপতি সাহোন।
হয়, বিহুটো আমাৰ বাপতিসাহোন আৰু বিহু এনে তিনিটা বুলি আপুনিতো জানেই।
হয়।
অহ, আপ - আপুনি হয়, আপোনাৰ আ -আৱাজটো অহা নাই ভালকৈ আপোনাৰ আৱাজটো ভাল কৈ আহা নাই।
হয়, মই বৈছো যে বিহু টো আমাৰ তিনিটাই মাঘ বিহু, বহাগ বিহু, কাতি বিহু
হয়, আপোনাৰ এনে পচন্দৰ বিহু কোনটো নে তিনিতো আৰু ভালেই
পচন্দ ভাবে বিহু বুলি ক'লে মই বহাগ বিহুটো বুলি কম।
হয়। ব'হাগ বিহুটো ভালে লাগে আমাৰ বহাগ বিহু এনে সাত দিন পালন কৰা হয়। প্ৰথমে প্ৰথম দিনা আমি গৰু বিহু পালন কৰোঁ আহ গৰু বিহুত আহ পুখুৰীৰ পাৰত, নদীৰ পাৰত গৰু লৈ যায় আমি লাও, বেঙেনা সানি গৰুক গা ধুৱাওঁ আহ, তাৰপিছত আনেক দ্বিতীয় দিনাটো জানেই আপুনি দ্বিতীয় দিনা মানুহ বিহু থাকে আমি পুৱাই উঠি আহ, মাহ হালধিৰে গা ধুই, আহ ডাঙৰ জনাৰ সেৱা লও, সৰুক সন্মান কৰো, নতুন কাপোৰ পিন্ধো বহাগ বিহু ভালেই লাগে।
হয়, নিশ্চয়।
হয়।
আৰু বহাগ বিহু বুলি কলে আমাৰ বিহু যোনটো জাক -জমকতা চাৰিওফালে বিহুৰ গুমগুমনি ঢোলৰ -গুমগুমনি, পেঁপাৰ মাত
সেইবোৰ শুনিলে আমাৰ গোটেই মন প্ৰান মানে একদম ভাল -ভাল -ভাল লাগি যায়।
হয়। আৰু ভোগালী বিহুটোও ভাল লাগে। ভোগালী বিহু মানে কি ভোগৰে বিহু আৰু।
ভোগালী বিহুটো মানে ক'বলৈ গ'লে এটা মানে খেতিয়কৰ বিহু এইটো। আমাৰ সকলোৰে অসমীয়াৰে বিহু এইটো কিন্তু, খেতিয়কৰ খুব বেছি মানে আনন্দ হয় বিহুটো।
হয়, ভোগালী বিহুৰ সময়ত ভঁৰালত শস্যৰ অভাৱ নাথাকে সেইকাৰণে আমি সকলো ওচৰ- চুবুৰীয়াৰ সৈতে মিলি কিনে আমি আহ আনন্দ আনন্দ কৰোঁ। আমি অহ ভে -ভেলা ঘৰত আমি খাও আমি।
সকলোৱে লগ হৈ পেলাই মিলি -জুলি আমি এসাঁজ ভোজ খাওঁ। যিটো উৰুকা বুলি কোৱা হয়। আৰুকাৰ পিছদিনা আমি মেজি জ্বলাওঁ। মেজি জ্বলাই আমি অগ্নিত পূজা কৰোঁ।
হয়।
যাতে গোটেই বছৰটো ভালদৰে যায় আমাৰ। বিশেষকৈ খেতিয়কৰ লগৰ খেতিয়কসকলৰ ধান বা ভঁৰাল এইবোৰ ভৰপুৰ হৈ থাকে। কিন্তু বাধা বিঘিনি নাহে তাৰে পৰা আমি পূজা কৰো অগ্নি দেৱতাক।
হয় -হয় ঠিকেই আপুনি ঠিকেই কৈছে ইফালে কাতি বিহুতোৱ বিশেষকৈ কৃষক কৰে আ আমি খেতিপথাৰত আ পোক পৰুৱা নাহিবলৈ আমি আমি খেতিপথাৰত গধূলি সময়ত আকাশ বন্তি জ্বলাওঁ। আমি আ আচ্ছা তুলসীমাৰ আগত। আমি চাকি বন্তি জলাও কাতি বিহুত। কাতি বিহুত মানে কা কাতি বিহু মানে কঙালী বিহু সেইখিনি স সময়ত খেতি পথাৰ ইমান ভাল নাথাকে। কৃষকসকলৰ ইমান ভাল কঙাল অৱস্থা হৈ থাকে। সেইবাবেই সেই বিহুটো আমি পালন কৰো যাতে সকলো ভাল হৈ যায়।
হয়।
হয়।
কাতি বিহুটো। এক প্ৰকাৰৰ মানে ক'বলৈ গ'লেটো দুখ দুখ থাকে। কাৰণ তেওঁলোকৰ ধানসমূত পোক ধৰে। বাকীখিনি সময়ত অলপ অ অভাৱ নাটনি হৈ থাকে খেতিয়কসকলৰ
হয় আপুনি ঠিকেই কৈছে আৰু আমাৰ বিহুৰ আমাৰ বিহু আমাৰ বাপতি সাহোন আমাৰ বিহুটোৰ বিষয়ে যাতে বাহিৰতো প্ৰচাৰ কৰা হয় সেই বিষয়ে আপুনি কি ভাবে কেনেকে প্ৰচাৰ কৰা হব আপুনি কি ভাবে
মই ভাবো যে আজিকালি যিহেটো জানেই আপোনালোক আপুনি যে আধুনিক হৈ গৈছে চব তেনেকে ছচিয়েল মিডিয়া হওক এনেকুৱা ধৰ বহুত ধৰণৰ মানে ঠাই আছে যেতিয়া আমি বিহুটোক প্ৰচাৰ কৰিব পাৰো।
সামাজিক সামাজিক মাধ্যয়মত দি পেলাই হওঁক বা বাতৰি কাকত টিভি এনেকুৱাকে আমি বিভিন্ন প্ৰকাৰে আমি প্ৰচাৰ চলাব পাৰো
হয় আপুনি ঠিকে কৈছে আমাৰ আমাৰ বিহুতো যাতে আমাৰ আগৰ প্ৰজন্মই আমাৰ আহি থকা প্ৰজন্মই যেনে আমাৰ বিহু আমাৰ অসমীয়া ৰীতি নীতিৰ বিষয়ে বুজি পায় সেই বিষয়ে চৰকাৰে বহু দায়িত্ব হাতত লৈছে। যেনেকৈ আপুনি আপুনি চাগে জানেই প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণী লৈ আমি অ বিহুৰ বিষয়ে পাওঁ আহ সকলো হেৰি মাধ্যমত ক বি অ মানে কিতাপে কিতাপত হওক আহ হওক আমি চ পাওঁ আৰু সামাজিক আহ মাধ্যয়মৰ মাজেৰেও আমাৰ বহু বিদেশী মানু- মানুহেও অসম ভ্ৰমণ কৰিব আহে বিহুৰ উৎসাহ লবলৈ আহে
বিহুতো গোটেই মানে প্ৰায় সকলোৱে গুজ জনাই হৈ গৈছে যে বিহু কি বস্তু অসমৰ বিহু বিখ্যাত হৈ গৈছে বহুত।
হয় আপুনি ঠিকেই কৈছে
বহুত দূৰ দূৰণিৰ পৰা মানুহে আমাৰ বিহুতো মানে উপভোগ কৰিবলৈ আহে যে বিহু কেনেকুৱা
হয় আপুনি এনে গাঁৱলৈ যায় নে বিহুৰ সময়ত
মই গাঁৱলৈ যাও কেতিয়াবা চহৰতো থাকো। বিশেষকৈ গাঁৱত যাই বেছি ভাল লাগে কাৰণ গাঁৱত বিহু সেই মাদকতাটো বুজি পোৱা যায়
পাৰি কেৱল মঞ্চ মঞ্চ বিহুহে পতা যাই আজি কালি আৰু আজি কালি বিহু চহৰত বিহু পতা মঞ্চ বিহু পতা মানে পইচা আৰু নাচিব লাগিব মানে পইচাৰ কাৰণে হে বিহু পতা যায় বুলি ক'ব লাগিব কিন্তু গাঁৱৰ ফালে তেনেকুৱা নহয় গাঁৱৰ ফালে টো নিয়ম ভালকৈ পতা যায় বিহু বোৰ সেইবাবে তা সেইবাবে আমাৰ মা দেউতাহতেও আমাক বেছিকৈ গাৱ গাৱৰ ফালে লৈ যায় যাতে আমি নীতি নিয়ম বোৰ শিকো আৰু আমাৰ আগৰ প্ৰজন্মক আমি সেইবোৰ শিকাব পাৰো বিহুটো আমাৰ এটা গৌৰৱ আমাৰ গৌৰৱান্বিত এটা উৎসৱ আমাৰ বাবে আমি অসমীয়াৰ বাবে
অ নিশ্চয়ৰে আৰু মই আপোনাক যদি সুধো যে বিহু আপুনি মানে কেনেদৰে উদযাপন কৰে? মানে আপুনি নিজে বিহু নাচিব যায় ন কিবা এনেকুৱা ধৰণৰ
বিহুতো মই নাচিব যাওঁ এইবাৰ মই নাচিব এইবাৰ মই গাঁৱত গৈ। ছিলো যিহেতু মই না মই নাচিব গৈছিলো ঘৰে ঘৰে মানুহ মানুহে নাচিব যায় মইও গৈছিলো। এইবাৰ প্ৰথমবাৰ গৈছিলো আপুনি যায় নে নাযায়?
বিহু নাচিব যাব নে যাওঁ। মই অলপ চ অলপ মানে ঢোল বজাব জানো।
হয় হয়।
এইটো এনেকুৱা হুঁচৰি দল বা এনেকুৱাকে বাৰু মই এনেকুৱাকে নাই এনে বজাব জানো আৰু এইটো এনেকুৱা।
হয় হয় আপোনাৰ মুকলি বিহু নাচি পেলাই বেছি ভাল লাগে? খেতি পথাৰত মুকলিকৈ মুকলি আকাশৰ তলত নাচি।
হয় নিশ্চয় মুকলি বিহুত নাচি এইটো ভাল লাগে কাৰণ গছ গছনিৰ মাজত। প্ৰাকৃতিক বঁতাহ বুলি থাকে একদম ধুনীয়া। সকলো মানুহ আহে সটো মন।
আৰু মঞ্চ বিহু বুলি ক'লে আজিকালি মানে কি অল আধুনিকতা হৈ গৈছে সেই আগৰ নিচিনা মানে সুকীয়া সেই বিহুটো নাই।
হয় আপুনি ঠিকেই কৈছে। সেইবাবে গাঁৱৰ ফালে ভাল মুকলি বিহু মুকলি বিহু পাতি পেলাই। মানুহৰ ঘৰে ঘৰে সকলোৰে লগত মিল তেতিয়া মানুহৰ মাজত মিলা প্ৰীতিও বা বাঢ়ে।
হয়।
উম আৰু বিহুৰ আটাইতকৈ ভাল লগা বস্তু তটো মোৰ বাবে আপোনাৰ বাবে নাজানো মোৰ বাবে তো পিঠা পানী পেলাই হয়। আপোনাৰ পিছে ভাল লাগে ন।
ভাল লাগে বিহু বিহুত আহিলে মানে নাৰিকল পিঠা তিল পিঠা এই বিভিন্ন প্ৰকাৰৰ পিঠা যিটো মইো ভালকে নাম নাজানো হয়।
তাকে।
উম। এতিয়া বৰ্তমান চহৰত। পাবলৈ নাই চহৰত চব মানে এইিলাক বাহিৰৰ পৰা আহে আমাৰ অসমীয়া মানুহে আজিকি নিজে পিঠা বনাব নজনা হৈ হৈছে বিশেষৈ। চহৰত।
তাকেইতো কিন্তু গাঁৱৰ ফালে আইতাহতে পিঠা বনাই আমাক দিয়ে ভাল লাগে সেইকাৰণে উ গাঁৱৰ ফালে ভাল।
হয়।
অ আৰু সেইকাৰণে চহৰতো সেইকাৰণে চৰকাৰে আজিকালি পাঠ্যয়ক্ৰমত বিহুৰ বিষয়ে পঢ়াইছিলতে চহৰৰ ল'ৰা ছোৱালী বোৰে মানে পাহৰি নাযায় আজ বিহুতটো আমাৰ বাবে কিমান ডাঙৰ এটা উৎসৱ বিহু মানৱে কি
সেই মানে অসমীয়াৰ যদি আমি শক্তি বুলি কওঁ অসমীয়াৰ শক্তি হৈছে বিহু।
হয় আপুনি ঠিকেই কৈছে।
আৰু মানুহৰ মানে কি এনেকুৱা ভাৱ হৈ গৈছে যে বিহু কিনো কৰিম আজিকালি বিহু এনেই নৰমেল সাধাৰণ হৈ গৈছে কিন্তু আগতে এনেকুৱা না আছিল আগতে বহুত ভাল আছিলে বিহু বুলি কলে সকলোৰে মানুহৰ মনত এটা আনন্দ ভাল। কৈ গৈছো
হয় ঠিকে কৈছে
আজিকালি কেৱল মঞ্চত গৈ পেলাই বহিৰাগত সংস্কৃতিৰ প্ৰভাৱত আমি নিজৰ মানে সহতে পাহৰি য যোৱাৰ নিচিনা হৈ গৈছে
হিপপ কনটেম্পৰেৰী সেইবোৰহে নাচে হুঁচৰি বহুত কমকেহে দেখা পাওঁ
বহুত কম বহুত কম
উম
আৰু খ আগতে যিটো মানে ঘৰে ঘৰে যোৱা প্ৰথা আছিলে
হয় হয় হয়
এই জেং বিহু নোহোৱা হৈ গৈছে আজিকালি
আহ আপুনি ঠিকে কৈছে উ
তাকে মই চৰকাৰক মানে আমি অনুৰোধ কৰিব লাগিব যে বিহুটো ভালকে বচাই ৰাখিব লাগে মুকলি বিহুৰ মে ব ব্যৱস্থা কৰিব লাগে ঠায়ে ঠায়ে। আৰু ৰাইজৰো এইটো মানে জ্ঞান থাকিব লাগে।
তাকে।
মানে মঞ্চ বিহুৰ পৰিৱৰ্তে যাতে মুকলি বিহু কৰাটো বেছি জৰুৰী আছে আমাৰ কাৰণে। আমাৰ সংস্কৃতিটো ৰক্ষা কৰিবৰ কাৰণে।
হয় আমাৰ নতুন প্ৰজন্মও যাতে বুজি পায়।
হয় কাৰণ মঞ্চ বিহু বুলি কলেটো কনচাৰ্ট নিচিনা হৈ যায় এইটো সকলোতে হয়। গোটেই বিশ্বতে সেনেকুৱা হয় কিন্তু মুকলি কয়।
মঞ্চ বিহু মানে কি উৎপাত আৰু। ৰাতিলৈ গায়ক মাতি সেইবোৰ সেইবোৰ আচলতে বিহু নহয়।
অ সেইটো বিহুত নপৰে এইটো মোকলি বিহুতোৱে মানে প্ৰকৃত মানে আচল বিহু।
হয় আপুনি ঠিকে কৈছে। বাৰু আজিৰ বাবে এইখিনিয়ে সামৰিছো আৰু। আৰু কেতিয়াবা আৰু কথা পাতিম বিহুৰ।
আৰু। ঠিক আছে নিশ্চয় হ'ব ধন্যবাদ।